প অঁ অ ক'ত আছা?
এ তোমাৰ আছো কোৱা ঘৰতে।
অঁ অঁ। মই তোমাৰ এইয়া এনেই অকমান খোজকাঢ়ি ওলাই আহিছোঁ ভাত খাই।
অঁ ইমান গৰম তোমাৰ লোক গৰম কেনেকা সেইফালে?
অঁ' তাকে এফালে আমাৰ ঘৰতো বহুত গৰম। সেইটো কাৰণে তোমাৰ- এনেই অকমান ওলাই আহিছো।
অঁ'
বাহ মানে- কি এ কম ইমান গৰম পেলাইছে, মানে নক'বা আৰু।
বাকী খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলো। তুমি?
মই খালো বা-
অঁ অঁ বাকী ওলাই নাখা-
ওলাই যাম ৰ'বা, ক'ত যাবা কোৱা? কব ফুৰিব যাম। বাঘবলা ঠাণ্ডা নদী কিনাৰত যাবা।
অঁ আমাৰ তুমি চাপৰি নদিপিনে আহিব পাৰা।
উম' সেইফালে ভাল হ'ব ন জেগাটো মই ভাবিছোঁ, এনেকা নদী কিনাত যাওঁ নেকি?
অঁ, চাপৰি নদী পিনে গুচি আহা।
অঁ' যি গৰম দিছে। কৰ'বাত গাত গা-ধোব পাৰিম নেকি?
হু হুম?
গা-ধোব পাৰিম নেকি কবাত?
ক'ৰবাত তুমি গা ধুব মানে- তে তেনেকুৱা আছে বাৰু খালি পানী বাঢ়ি গ'ল যে।
অঁ'
সেটো কাৰণেহে।
মানে বহুত গৰম বে ক'ৰবাত কম পানী আহা যেগা এটা লাগিছিলে গা ধুব পৰাকে।
সেইটোত তুমি এতিয়া পুখুৰী চুখুৰী তেনেকুৱা গৰমত- শুকাইছে ন পানী সেইটোৱে কিন্তু- এতিয়া ধৰ তুমি যদি নদীত যোৱা নদী চবতে পানী ভৰ্তি।
হয় নেকি?
উম'। আৰু অঁ এতিয়া মানে পানীটো ভালো নহয় বাৰু।
অঁ'।
সেইটো কাৰণে লেতেৰা আছে
আৰু পানী বহুত বাঢ়িছে আমাৰ ইফালে বে, পোৰা নদী ফুল হৈ গৈছে।
অ', তাকেতো ক'ৰ, ক'ৰ তোমাৰ পানী এইটো কি বুলি কয় আহি মানে লেতেৰা, লেতেৰা বস্তু উটাই কৰি লৈ আহিছে, এনেকুৱা গা চা দোখ বেমাৰহে হ'ব পিছত।
উম।
তাতকৈ ভাল নোধোৱাই ভাল।
সেইটোৱে। আৰু আমাৰ মানুহ মহুত মৰি আছে, আমাৰ এইফালে ল'ৰা দু তিনটামান মৰিলেই। নদীতে। উম, নদী পানী সেনেকে ভোজ খাব গৈ সাঁতুৰিছিলে।
অ', তাকেতো নিজে সতৰ্ক থাকিলে বেলেগৰ একো কথাই নাছিলে।
উম।
এতিয়া কি কৰিবা আৰু হ'ব লগীয়া আছিল বুলি ধৰিব লাগিব আৰু।
সেইটোৱে।
তাকে, বাকী ক'ত যাবা কোৱাছোন?
টো আমি ঠাণ্ডা জেগা এটাত গ'লে হ'ল, সাঁতোৰিব নাযাম বাৰু এতিয়া তুমি গা চা ধুব ঐ যাব লাগিছিলে।
উম, ইমান গৰম পেলাইছে তাকে, যাব পাৰিলোঁ হয় বাৰু।
উম।
এয়া কি কৰা যাবা নিকি?
ব'লা যায় আহোঁ, এপাক।
অ', এতিয়া তুমি কি স্কুটি নিবা নে বাইক নিবা?
মই বাইকখন বেয়া হৈ আছে নহয়, তোমাৰ চাৰ্ভিচিং দিয়াই নহ'ল।
অ', আচ্ছা, মানে তুমি স্কুটিয়ে নিবা? অ', হ'ব এইটো কি বুল কয় তুমি তেতিয়া হ'লে স্কুটি লৈ আহা, মই তোমাৰ এইপিনৰ পৰা লাহেকে ওলাই যাওঁ আৰু পোৰা হাত মুখ এটা ধুই লওঁ, মানে মই এফালে গৈছিলোঁ অকমান আগত আহি পাইছোঁ হে।
অ', অ', তোমাৰ। হেৰি অ', তোমাৰ গাড়ীখন কি হ'লনো, কাৰ খন যে আছিলে?
মোৰ কাৰখন মানে কি হ'ল তোমাৰ এই হেডলাইট কেইটা প্ৰথমতে মানে নজ্বলা হ'ল তাকে এ মানে ঠিক কৰিবৰ কাৰণে গৈছিলোঁ, মই দিনতটো টাইম নাপাওঁৱেই।
অ'।
সেইটো কাৰণে তোমাৰ ৰাতি গৈছিলোঁ, ৰাতি যাওঁতে কি হ'ল তোমাৰ এইকিটা মেকুৰী এটা আহি গ'ল ঘপছে, সেই কাটি দিওঁতে, প'ষ্টৰ খুটা আছিল তাত মানে লাগি গ'ল অকমান ঘনি খাই গ'ল, তাৰ সেইটো কাৰণে আইনা চাইনাখন অকমান দেন পৰিছে তাকে ঘৰৰ পৰা উলিয়াই নিব নিদিয়ে।
হয় নেকি, কি ৰাতি নি হৈছিলে নে দিনত?
ৰাতি, ৰাতি তোমাৰ সাতটা মানত।
অ', অ'।
আমাৰ ওচৰৰ যে চকটো যে আছে।
অ', চাইথিছ যাব লাগিছিলে তুমি কি এনেকে ওলাব
ছিলো মানে কি হ'ল টৰ্চ আছিল যে,
অ
টৰ্চ এটা হেডলাইটো জেগা সেইখনতে বান্ধি লৈ পেলাই লগাই লৈছিলোঁ। তাৰপিছত মানে কি হ'ল মেকুৰীটো ফালে, ছিলে হৰণ চন বজালো তাৰ পিছত ঘপচে পাৰ হৈ গুচি আহিলে। পাৰ হৈ আহোতে মানে ৰখাইছিলো তাৰ পিছত আকৌ আহি পেলাই আকৌ মানে সি ইটো চাইড, কাজিয়াও হল ভাবিছিলো আমি ইফালে কাটি দিলো সি আকৌ উলটা আকৌ ইটো চাইডে গুচি গ'ল। তাৰপিছত মানে মেকুৰীটো নমৰিল বাৰু কিন্তু তোমাৰ মানে আমাৰ ইয়াৰহে গাড়ীখন অকমান লোকচান হ'ল আৰু,
অ বনাই ল'বা পিছে বেছি খৰচ নোহোৱা আগত নহ'লে বেয়া লাগে ন। ভঙা গাড়ী চলাই থাকিলে বেয়া লাগিব।
সেইটোয়েতো তাকে এইটো কাৰণে ওলোৱাও নাই পুৰাই, আৰু তোমাৰ এনেকুৱা এই ভাবিছো লাইটৰ পোহৰটো কম মানে গাড়ীখনৰ। তাকে ফগ লাইট দুটামান লগাম আকৌ তোমাৰ পিছফালে ৰঙা লাইট এটা ফিউজ গৈছিলে, হে দিন হৈছে ন সেইটো লগাও তাৰপিছত আকৌ তোমাৰ, কি হয় এই ভাবি আছো মানে মই অকমান ওলাই যাম নেকি তোমাৰ, ফূৰিবৰ কাৰণে,
ক'লৈ?
দূ দূৰ জেগাত।
অ এটা ট্ৰিপ মাৰিব পাৰি বে গাড়ীখন বনাই লোৱা ফাৰ্ষ্টতে তাৰ পিছত এপাক ওলাই যাম দিয়া।
অ তাকে মানে মই ভাবিছো যে পাহাৰ চাহাৰ যদি যাওঁ ধৰ আৰু, তেতিয়াহ'লে তো তোমাৰ ধৰ গাড়ী খন ভাল লাগিব ন আৰু মই এল'উইল চাৰিটা লগাই লওঁ নেকি,
লগাই ল লগাই ল অফ ৰ'ড ৰাস্তাটো এতিয়া বৰষুণৰ দিন যে,
বৰষুণ অ তাকেতো লেনচলাইড এয়া সেইবোৰ হৈ আছে। ভাল অকমান গ্ৰীপ থকা টায়াৰ চায়াৰ লগাই,
হ
তেনেকুৱা ভাবি থৈছো কিন্তু খৰচ হ'ব বাৰু অলপমান। তাকে খৰচ মানে মই পইচা এটা পোৱাৰ কথা আছে ভালেই। যদি পইচাটো পাই যাওঁ তেতিয়াহ'লে মই মানে লগাই দিম।
মই মোৰো তোমাৰ পইচা এটাত মইও তোমাৰ পাইছো কালি।
অ
তাৰপিছত সেনেকে কৰবাত যাম ব যোৱা প্লেন বনাইছিলো ইফালে বাইকডালো বেয়া হ'ল বাইক। খন নবনাও অ কাৰতে যোৱা হ'লে ভাল হ'ব এতিয়া গৰম বহুত পৰি আছে।
উম
কাৰতে যাম দিয়া।
অ সেইটোৱেইটো তোমাৰ মানে বাইকখনত ধৰ। চাৰ চাৰিটা গলে দুখন বাইক লাগে দুখন বাইকত কিমান তেল লাগিব?
অ
সিমানতো ধৰ কাৰখনতে হৈ গ'ল হয় মোৰ দুখন বাইকৰ সমানত ধৰ, সুইয়া হেৰিতো তাৰপিছত তাত ধৰ তোমাৰ কাৰ খনো ডাঙৰ আছে ন। তোমাৰ ধৰ ছটা সাতটা মান যাব পাৰিলো মানুহ এ পইচাটো কম। কে পৰিলে হয় আৰু ধুনীয়া বৰষুণ চৰষুণ দিলেও টেনশ্যন নাছিলে।
সেইটোৱে মিল মিলাই পেলাই এনেকে যালো হয় দুইটাই মিলাই মি এতিয়া। আহো দুটামানৰ কম ৰ'বা খৰচ একেলগে গোটেইকেইটা মিলাই যাই ল'ব পাৰিম।
অ', হ'ব এইটো কি বুলি কয় ঠিক আছে। তুমি কবা।
অঁ',। এই, সেই একেলগে গ'লে মজাটো বহুত ধুনীয়া মজা লাগিব।
অঁ', -অঁ',।
অকলে যোৱাতকে, লগৰ আৰু দু- টা কৈ ল'ম চাৰিটা হ'ম তেতিয়া বাজেট চব কম খৰচ হ'ব। নহ'লে অকলে বহুত খৰচ হৈ যাব।
অঁ', মানে অ' আৰু এটা কথা শুনা এই- মই তোমাক কৈ আছো- এ' তোমালোকৰ তা'ত মানে এইটো কি বুলি কয় মাজতে শুনিছিলো- এনেকুৱা তোমাৰ বোলে ছাগলী ফাৰ্ম আছে হয়?
অ', -আছিলে।
তা'তে আছা নেকি এতিয়া?
মই ছাগলী ফাৰ্মতে আছো চাউন গৈ আছে চাগে হয় নে।
অঁ', -সেইটো কাৰণে মই কৈছো এইটো কি বুলি কয়- অ', -অ', -তাকে, মানে কি হৈছে না' খাহী ছাগলী আছে নেকি তোমাৰ?
খাহী পাঠা চব আছে, তোমাক কি জি লাগে।
অকণমান মানে চৰ্বি-তৰবি থকা ভাল ডাঙৰ খাহী হ'ব নেকি?
অঁ', -অ' আছে।
অ', লগতে আছে নে?
লগত মানে এনেকা আছে ফাৰ্মত মোৰ চাৰিটামান আছে।
অ', মোক মানে তোমাৰ এটা লাগিছিলে। এ' তোমাৰ দাদা এজনে মোক মানে কৈছিলে যে খাহীয়ে এ' লাগিছিলে, ভাল খাহী পাওঁ যদি মোক কন্টেক কৰিবিচোন। দাদা মানে
অঁ', -হ'ব তুমি এনেকা লা- গিলে জনাবা মোক। কিবা বিয়া-চিয়া আছে নেকি কাৰোবাৰ?
নাজানো বাৰু ইমান এটা, খালি মানে মোক দাদাজনে ক'লে যে- মানে এই মাজতে মোৰ লগৰ এটা আছিলে সিহঁতৰো মানে ছাগলীয়ে- ফাৰ্ম আৰু এনেকুৱা দুটা গৰু- আছিলে। তাৰপিছত মানে সিহঁতে কি কৰিলে মাজতে অকণমান পইচাৰ প্ৰব্লেম হৈছিলে- বাপেকৰ বেমাৰ হ'ল বেছি দিলে চব। তাৰপিছত জানে ন' তাৰ লগত মানে ভালে আছিল দাদাজন, তাৰপিছত এতিয়া মানে- কাৰ বুলি ভাবিলে কব দিলে এ' মোক ক'লে যে তুমি- চাই দিম, এতিয়া তাৰতো নাই সেইটো কাৰণে মোক মিলাব দিছিল কৰ'বাত ভাল পাওঁ নেকি। এতিয়া তোমাৰ তা'ত হৈছে যেতিয়া অকণমান কম মিলাই কৰি ল'বা আৰু ন।
তোমাৰ লগৰ বুলি কিবা এটা মেনেজ কৰি কমাই দিম আৰু।
অঁ', কমাই কৰি দিবা হয়।
তোমাৰ মুৰ্গী আছে চাগে ন' মতা মুৰ্গী?
আছে, অঁ',।
অ', এই চাউণ্ডটো শুনি নেপাইছো মই-মই।
মানে মোৰ তোমাৰ এই ৰাতি মানে তোমাৰ আৰু এনেকে মুৰ্গী-চুৰ্গী কটো, কৰো। আঁহ', নিজৰে ফাৰ্মৰ।
ঠিকে আছে মুৰ্গী, পোহা চবতে লাভ আছে কষ্ট কৰিবা।
অ', এইটোৱে মানে এই- বাকীবোৰতকে মানে এইটো কি বুলি কয়, মই মানে দামটো- কম হয় নিজৰে ফাৰ্মৰ যে।
উম'উম উম, লাভ লাভ ওলাই থাকে আৰু টোক টাক -
টোক টাক কে লাভটো ওলাই থাকে মানে কি আৰু ধৰ - মইয়ো চলি থাকো বেলেগ বোৰো ধৰ কমতে পাওক ধৰ - এইটো নালাগক যে এইটো বেছি লৈছে অমুক লৈছে তমুক লৈছে, সেইটো কাৰণে মানে মই - সিহঁতৰ সন্মুখতে মাৰিবেচো মানে যাতে বিশ্বাসটো থাকক। চবতকৈ মানে বিশ্বাসটোৱেই মেইন ন। তুমি যদি এবাৰ কাৰোবাক বিশ্বাস কৰি দিলা, তেতিয়াহলে তুমি তাক - চকু মুদি যদি বিশ কবাত সি গুচিও যায় বা ক'বাত সি যিকোনো কথাই নহক -
আৰু বাকি চাকি দিব লাগিব লগৰ সেনেকে চিনাকি খিনি তেতিয়াহে তোমাৰ দিব।
অ সেইটোৱে, মানে এতিয়া মোৰ পা আহ মানে মাংস বাকীও নিয়ে বহুতে। মোৰটো হাজাৰ বাৰশলৈকে চুই দিয়ে বাকী। এজনৰ নি নি, তাৰ পিছত সেয়া আৰু। অ সেইটোৱে, মানে কাষ্টমাৰ থাকে তোমাৰ সেই তোমাৰ আৰু - মানে চল্লিশ মিনিট বা পঞ্চাশ মিনিটৰ পিছত - এ মানে আহেহে লাগিব ঘৰলে যদি দোকান খোলা নেদেখে।
অ ঘৰত পাই যাইহি ডাইৰেক্ট ন। তোমাৰ ঘৰতে ফ্ৰাম যে সেইকাৰণে ভাল ধৰক গো টা মুৰ্গী নিলে এনেকে ঘৰ পাই নিব পাৰে আও।
অ ঘৰতে তোমাৰ এনেকুৱা মেচিন চিচিন আনি লৈছো।
অ অ।
অ।
সেইকাৰণে তোমাৰ লাভ ওলাই সেনেকে হ'লো।
লাভ মানে ওলাই আৰু টোক টাককে ইমানো লাভ নহয় আৰু।
এই ঔ সেইয়াই টোক টাক -
মানে যেনে তেনে চলি আছে মানে এ ভাল মানে চলি আছো আৰু ভালকে। তেউ অকমান হেৰি কিন্তু ইমানো লাভ নোলায় আৰু বাকীবোৰে ধৰ - যিমানটো লয় মোৰ তাত তেনেকুৱা নহয় মোৰ তাত তোমাৰ কমত।
উম হু কিবা এটা এটা এনেকে কমাই দিলেহে আকৌ কাষ্টমাৰে লব ভাল পাব।
সেইটোৱে মই বেলেগতকৈ যদি দহ টকাও কমাই দিব পাৰো সেই -
উম, তোমাৰে লাভ, তোমাৰ লোক চান নহয়, তোমাৰ লাভ হে হ'ব। কি সেই কাষ্টমাৰটোৱে আকৌ পিছত তোমাৰ তাতে বিচাৰি যাব।
মোৰ তাতে বিচাৰি আহিব সেইটোৱে, সেইটোৱে। এতিয়াতো সিও সেইজনে খালে অ সেইজনে খালে খাই পেলাই ভাল পালে - ভাল পাই ধৰ বেলেগ এজনকো ক'ব ন, যে কিবা এটা ভোজ পাতিছে সেই অমুক কৰ তাৰ পৰা আনগে তাত ভাল মাংস আৰু দামটোও কম। সেই তেনেকে ধৰ ফিল্ডটো হয় ন।
উম, ফাৰ্ষ্টততে এনেকে দুটকা এট কা এৰিবও লাগিব তেতিয়াহে তোমাৰ বিজনেছ চলিব। নহয় নহয় নোৱাৰিব চলাবলৈ উম।
তাকে বাকী এইটো কি বু মই তোমাৰ খোৱা বোৱা অকমান আগত কৰিলো। তুমি কৰিলা নে নাই?
মইয়ো কৰিলোঁ কৰিলোঁ।
অ, ঠিকে আছে। তেতিয়া হ'লে মানে মোৰ ছাগলীটো লাগিছিলে মই তোমাক বাৰু ফিক্সটো কম কে তিয়া লওঁ কি কথা।
অঁ জনাই দিবা মই থাকোঁৱেই বাৰু ফোন কৰি ল'বা আগতে,
অ মই আগতে বাৰু তোমাৰ লগত কথাটো ভালকে পাতি ল'ম কাৰণ, আকৌ ধৰ মই মানুটোক মই ত তোমাৰ লগত, ভালকে কথা চথা পাতি কৰি নিদিলে পিছত গম পাইছো বোলে, মানুহতোক মোৰ নালাগে তেতিয়াও আকৌ বেয়া হব ন কথাটো। সেইটো কাৰণে চাই লওঁ।
উম দিয়া পিছে কি কথা হব দিয়া।
অ', অ' হ'ব দিয়া আমি পিছত কথা পাতিম ন ভালকে অ' অ'। ঠিক আছে দিয়া।